হেল্ল' অ এতিয়া আমাৰ নেক্স টপিকটো হ'ল আমাৰ পৰম্পৰা।
পৰম্পৰা।
চ'এতিয়াতো মই লাইক মইতো বেংগলী সাৰুটো অকে তে তেনেহ'লে তুমি অসমীয়া পৰম্পৰা কথা কোৱা মই বেংগলীতো কম। আমাৰ বেংগলীত কি কি হয়।
উম হম
অকে তই ক কোৱাচোন।
মই ষ্টাৰ্ট কৰোঁ ন?
অ'কে অ'কে কৰা।
অসমীয়া পৰম্পৰা হৈছে অসমৰ জনগোষ্ ষ্ঠী ঐতিহশ্য ঐতিহ্য সংস্কৃতিৰ নীতি-নিয়ম, বিশ্বাস, উৎসৱ, ভাষা, সাহিত ত্য আৰু জীৱন ধাৰাৰ সমষ্টি। বুজি পাইছা ন।
ন বুজি পাই আছোঁ কোৱাচোন।
অ' তাৰপিছত বহু বহু শতিকা ধৰি বিভিন্ন জাতিৰ, জনগোষ্ঠীৰ সাংস্কৃতিক মিলনৰ ফলত অসমীয়া পৰম্পৰাৰ বিকাশ ঘ ঘটিছে।
ঘটিছে অঁ।
উম অ' পৰম্পৰাই অসমৰ সমাজ-সংস্কৃতি আৰু পৰিচয় গড় গড় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
অসমৰ স সংস্কৃতিক টো উম তাৰপিছত
অসমীয়া পৰম্পৰ অন্যতম প্ৰধান- বৈশিষ্ট্য হৈছে বিহু উৎসৱ। বিহুতোতো জানাই উম',। বিহু অসমৰ জাতীয় উৎসৱ আৰু, কৃষিৰ কৃষি জীৱনৰ সৈ- সৈতে গড়িত। বছৰত তিনিবাৰ বিহু উদযাপন কৰা হয়, ৰঙালী বিহু কাতি বিহু আৰু ভোগালী বিহু। ৰঙালী বিহুত নতুন বছৰৰ আগমন উপলক্ষে নৃত্য, গীত আৰু আনন্দ উল্লাস দিয়া হয়। যোনটো এপ্ৰিলত হয়।
জুনটো এপ্ৰিলত আমাৰ এপ্ৰিল মাহত
উম', এপ্ৰিলত হয়। পিছত অ', ভোগালী বিহু আছে ভোগালী বিহুত ভোজ ভাত আৰু সামাজিক মিলন অনুষ্ঠিত হয়। কাতি বিহুত কৃষিৰ উন্নতিৰ বাবে প্ৰাৰ্থনা কৰা হয়।
ন' বিহুৰ পিছত এইখিনি জানাই ভালকে অলপ, কম বেছি আমাৰ বিহুৰ বিষয়ে এইখিনি মানে কম বেছি জানোৱেই যে অ'। অসমীয়া পৰম্পৰাত যে বিহুটো মেইন।
উম',।
ভ' পালৈ গৈ জানো মানে, আৰু কোৱাচোন অলপ অলপ অলপ কিবা কিবি? অসমমীয়া পৰম্পাৰ বিষয়ে
আৰু উম' কি কম মই নামঘৰৰ কথা কওঁ হা।
অ',।
অসমীয়া পৰম্পৰাত নামঘৰ আৰু সত্ৰৰ বিশেষ স্থান আছে।
উম',।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰচাৰ কৰা বৈশব ধৰ্ম। আন্দোলনৰ ফলত নামঘৰ আৰু সত্ৰৰ বিকাশ ঘটে।
উম',।
নামঘৰসমূহ ধৰ্মীয় অ' উপাসনাৰ উপৰিও সামাজিক আৰু সাংস্কৃতিক কাৰ্য- কাৰ্যকলাপৰ কেন্দ্ৰ।
হয়', হয়', এইটোতো হৈ আছে আমাৰ, আমাৰ ঠাই যিমান নামঘৰ আছে সব ঠাইত চব নামঘৰৰ মানে মেইন কামেই এইটো, আমাৰ আমাৰ যোন নামঘৰ আছে তাতে আৰু এইটোয়ে হয় মানে। আমাৰ এৰিয়াত যদি কিব ফাংচন হয় কিব মিটিং হ'ব, যিমান যিমান যি হয় মেইন তাতে হয় আমাৰ যিমান যি হয়। তাতে বুজে চবে ডিশকাচন কৰে, যদি ফেষ্টিভেল হয়। বা কে মেলা-চেলা হয় চব তাতে নামঘৰ ওচৰতে হয় মানে আমাৰ। নামঘৰে মেইন মানে, চ' আমাৰ ঠাইৰ নিচিনা যিমান ঠাই আছে অসমত চব ঠাইতে মানে চব এৰিয়াৰ নামঘৰ সেইটো মানে সেই এৰিয়াৰ মেইন কেন্দ্ৰ বুলি ক'ব পাৰি মেইন চেণ্টাৰ।
উম', হুম',।
উম'
অ' অ সত্ৰসমূহে অসমৰ সাংস্কৃতিক সংগীত- সাংস্কৃতিক তাৰপিছত সংগীত নৃত্য আৰু সাহিত্যৰ- সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৰগীত বিলাকতো জানাই।
বৰগিতৰ জানো। শংকৰদেৱৰ মাধদেৱে ৰচনা কৰা সত্ৰীয়া নৃত্য জানো।
পিছত অসমীয়া পৰম্পৰাগত- পোচাকৰ ভিতৰ, অ' মহিলাৰ মেখেলা চাদৰ আৰু- পুৰুষৰ ধুতি চাদৰ আৰু গামোচা।
আমাৰ মেখলা চাদৰ গামোচা ৱৰ্ল্ড ৱাইড ফেমাচ।
উম। য'ত- বিশেষভাৱে উল্লেখ যত উল্লেখযোগ্য। মুগা পাট, মুগা পাট আৰু এৰী- ৰেচমেৰ ৰেচমেৰে- তৈয়াৰ কৰা পোচাক সমূহ অসমৰ- বয়নশিল্পৰ উৎকৃষ্ট নিদৰ্শন।
অ'
নিদৰ্শন।
আমাৰ নিদৰ্শন নিদৰ্শন আমাৰ।
উম' গামোচা অসমীয়া সংস্কৃতিৰ এক অমূল্য প্ৰতীক। ইখনমান মৰম আৰু- উম ইখনমান মৰম আৰু অতিথ সেৱতাৰ-
চিহু হিচাপে ব্যৱহাৰ কৰা হয়।
মানে উ মানে কেনেকৈ ইউজ কৰা হয় ব্যৱহাৰ কৰা হয়? বুজি নাপালোঁ একবাৰ।
গামোচা গামোচা আমি কাবাক সন্মান দিব লাগিলে, বা বিহুত আমি মামাহঁতৰ ঘৰত গ'লে মামাহঁতে আমাক মৰমৰ মানে দিয়ে ন।
অ এজ এট টোকেন অফ লাভ বুজি পাইছে?
উম।
খাদ্য সংস্কৃতিও অসমীয়া পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ।
উম।
ভাত, মাছ, খাৰ, টেঙা, শাক পাচলি, পিঠা আৰু লাৰু আদি অসমীয়া খাদ্যৰ প্ৰধান উৎপাদন।
চবচে মেইন চাই আমাৰ খাৰ ন? কাৰণ মাছ- মাংস এইবিলাকতো মানে বাহিৰতো চলে।
কাৰণে উম।
উম খাৰটো মেইন।
খাৰ মেইন।
আৰু এইটো আমাৰ অসমীয়া খাদ্য এটা ইউনিক এটা আইডেন্টিটি দে। অ'
উম হুম তাৰপিছত-
সামৰণিত ক'ব পাৰি যে অসমীয়া পৰম্পৰা হৈছে অসমৰ সং সাস্ স্কৃতিক পৰিচয়ৰ মূল আধাৰ। ই অসমৰ ইতিহাস ঐতিহ্য আৰু মূল্য মূল্যবোধক প্ৰতিফলিত কৰে।
উম
এই সমৃদ্ধি পৰম্পৰা সংৰক্ষণ আৰু আগন্তক প্ৰজন্মলৈ আগবঢ়াই নিয়াতো আমাৰ সকলোৰে দায়িত্ব
আমাৰ সকলোৱে দায়িত্ব
সকলোৰে দায়িত্ব অসমীয়া পৰম্পৰা অসমৰ গৌৰৱ। আৰু অ স্বকীয়তাৰ প্ৰতীক হিচাপে চিৰদিন জিলিকি থাকিব।
মানে এইখিনিয়ে মানে আমাৰ জয় আই অসম।
জয় আই অসম।
মানে ভালে হ'ল, মানে বহুত খিনি জানিব পাৰিলো অসমীয়া পৰম্পৰা বিষয়ে। এতিয়া যিহেতু মই মানে মই বেংগলী চ' আমাৰ আমাৰ বেংগলী যি পৰম্পৰাত যি যি হয়। অলপ অলপ কৈ আছোঁ মানে ওপৰে ওপৰে একদম বেছি মানে আমাৰ যোনটো মানে বঙালী সংস্কৃতি মানে আমাৰ যোনটো মানে, লাইক যোনটো মেইন যোনটো খোঁপা, শিপা যোনটো মেইন ৰোড। সেইটো হ'ল আমাৰ গৰুৱ যোনটো বংশ আছিল আমাৰ সেই তাৰে।
উম
আৰু বঙালী সংস্কৃতি যোন যোনবিলাক যদি মানে, যদি লাগে য আমি মানে চা চাব বিচাৰো তাৰে সংস্কৃতিটো ত মেইনলি আমাৰ লেণ্ড হল বেংগল। তাতে যদি তুমি যোৱা, তেতিয়া তাতে তাৰে ফেষ্টিভেল হওক, বা তাৰে যিমান যি আছে তাতে থাকিলে, তুমি জানি বেছি ভালকৈ মানে জানিব পাৰিবা। যে আমাৰ মেইন বেংগলী সংস্কৃতিটো কি হয় তাত থাকিলে বেছি মানে ভালকৈ জানিব পাৰিব। যেনেকুৱা আমাৰ যিটো আমাৰ মানে, বেংগলী বেংগলী ভাষা-যোনটো হল সেইটো পৃথিৱীৰ মানে ওৱান অফ দি মানে লাইক মানে, বহুত মানে কি সমৃদ্ধ বুলি কয় যে
হম হম
সমৃদ্ধ বুলি কয় য়ে, সেনকুৱা এটা ভাষা মানে বেংগলী। মানে এই ভাষাত, বেংগলী ভাষাত মানে বহুত কেইটা কবিতাও উপন্যাস, নাটক, গল্প মানে বহুত বহু মানে বহুত কেইটা ৰচনা হৈছে মানে। তাৰ কাৰণে এইটোক মানে মানে গোটেই দিন দুনীয়া এটা মানে কি বুলি কয়, এইটো সমৃদ্ধ ভাষা বুলি কোৱা হয়। আৰু টো আমাৰ বেংগলী লিটাৰচাৰৰ ক্ষেত্ৰত তো, আমাৰ কিছুমান মেইন যোনবিলাক লেখক আছিল, পয়েট আছিল। আমাৰ আছিল তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, কাজী নজৰুল ইছলাম, বংগোপ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, বানংকিম চন্দ্ৰ চট্টোপাধ্যায়টো তেওঁ ভাৰত মাতাৰ ফাৰ্ষ্ট ড্ৰয়িং বনাইছিল আৰু ৰবীন্দ্ৰনাথ টেগুৰ। তেওঁতো ফেমাছ হয় তেওঁ মানে যিমান বেংগলী চবকাৰণে এটা আইডল মানে তেওঁ চবৰ-চবৰ কাৰণে তেওঁ এটা আইডল। ৰবীন্দ্ৰনাথ টেগুৰ নিজৰ লাইফত মানে, বহুত কিবা-কিবি, মানে, বহুত কিবা-কিবি কৰিছে, মানে। বহুত হেভি, হেভি মানুহ ত' তেওঁ। আৰু আমাৰ যোনটো, বেংগলীৰ যোনটো পৰম্পৰা, তাতে মানে, সেইটোক মানে, বেছি সমৃদ্ধ আৰু বেছি বেছি মানে, ভালকৈ, চহকী কৰাৰ কাৰণে, ৰবীন্দ্ৰনাথ ঠেগুৰৰ মানে, বহুত মানে কিবা বুলি কয়, মানে, বহুত আছে মানে, হেভি আছে মানে, তেওঁ। সেইটোত আমাৰ বেংগলী সমাজত, হিন্দু, মুছলমান, বুদ্ধ, খ্ৰীষ্টান মানে, চব মানুহে মানে, ইয়াতে থাকে মানে, চবে থাকে ইয়াতে। অকনো ভেদ-ভাৱ নাই, বা আজি তুমি, কলকাতাত যোৱা তাতে, লাইক বিহাৰী হওঁক, মাৰোৱাৰী, বেংগলীয়ে, পিছত মুছলিম, চব মানুহ তাতে পাই যাবা। কোনো এটা মানে, লাইক মান, ভেদ-ভাৱ নাই তাতে। সকলোৱে, মানে লাইক, মানে, একতাটো আছে। চব মানে, অকলে থাকে, একলে সেৰি-চেৰি কৰে, এনকুৱা টাইপ। আৰু মানে, বঙালী সমাজত কি হয়! মানৱ প্ৰেম, পিছত ভাতৃত্ববোধ। আৰু, আৰু কয় যে, সহ-সহানুভূতি বুলি যে কয়, তাৰ বিকাশ। এইটো মানে, আমি মেইনলি বেংগলী সমাজতহে দেখা পাওঁ। বংগলী পৰম্পৰাত মানে, এনেকুৱা এটা নিয়ম এনেকুৱা মানে, আগৰ পৰা চলি আছে যে, চবে মানে, এজনে-আনজনৰ লগত মানে, ভালকৈ থাকে। পিছত সেই মানে, সহানুভূতি বা সেইটো বা সেনকে থাকে মানে, চবে একেলগে, সেনকুৱা টাইপ। পিছত, বেংগলী মানে, আমাৰ-আমাৰ ফেষ্টিভেলছ। ফেষ্টিভেলছ আমাৰ মেইন মানে। আমাৰ য'ত ফেষ্টিভেলছ হয়। ফেষ্টিভেলছত, আমাৰ নিজৰ যোনটো পৰম্পৰা, বিষয়ে বেছি ভালকৈ জানিব পাৰি। তাতে মানে, ষ্টাৰ্টিঙৰ পৰা গোটেইখিনি হয়, মানে। এতিয়া আমাৰ, পূজা কেইটা, কেতিয়াবা হয়, লাগে লক্ষ্মী পূজা। লক্ষ্মী পূজা যে ঘৰত আমাৰ হয়, তেতিয়া মায়ে মাক, কয়! যে, চা এইটো-এইটো এনকে কৰে, এনকে-এনকে নিয়ম আছে। এইবিলাক ব স্তু এনেকে কৰিব লাগে, এনেকে টাইপ মানে। ত' যিমান-যিমান চব শিকাই দিয়ে, মানে। ফেষ্টিভেলৰ টাইমত মানে, সিবিলাক বেছি ভালকৈ জানিব পাৰি। আৰু বেংগলী ফে ফেষ্টিভেল চবচে মেইন দুৰ্গা পূজা, চবতচে ডাঙৰ! তাতে, আমাৰ দুৰ্গা পূজাৰ মাত দূৰ্গা মানে, আৰাধনা কৰা হয়, তাতে। অ' সমাজত যিমান মানে, স্তৰৰ মানুহ আছে, চবে আহে, চবে আহি কিনে, একদম আনন্দ-উল্লাস কৰে, চবে মানে, তাতে অংশগ্ৰহণ কৰে। ধুনীয়াকে পূজা, পূজাটো মানে, চবে চেলিব্ৰেট কৰে। তাতে, যোনটো, যোনটো মণ্ডপ যোনটো পূজাৰ, সেই মণ্ডপটো ধুনীয়াকৈ বনোৱা হয়। সেইটো অনুষ্ঠান কৰা হয়। সংগীত, নৃত্য, এইবিলাকৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও, আমাৰ মানে, আৰু কিছুমান ফেষ্টিভেল আছে, যেনেকৈ কালী পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা, এইবিলাক। পহেলা বৈশাখ পহিলা বৈশাখ, আমি, সেইটো মানে, একচোৱেলি ক'ব গ'লে, বেংগলী নিউ ইয়ৰ। যেনেকুৱা আমাৰ অসমীয়া নিউ ইয়ৰ হয়, ইংলিছ নিউ ইয়ৰ হয়, সেনেকুৱা আমাৰ বংগলী নিউ ইয়ৰো হয়। আৰু সেইটো আমি কওঁ, প, পহিলা বৈশাখ। মতলব মানে, হিন্দী আামাৰ, হিন্দীত ক'ব গ'লে, বৈশাখ, বৈশাখকে মাহিনে কা পেহেলা দিন। সেইটো আমাৰ হয়, বেংগলীৰ নিউ ইয়ৰ। তাতে, আমাৰ কি হয়, ৰাতি ওচৰ গা-পা ধোঁ। তাৰপিছত, ধৰা পিছত মানে, ডাঙৰ যোনটো, ঘৰত যোন তাত থাকে, ডাঙৰ। মা-দেউতা বা আইতা-ককা চবৰে, আশীৰ্বাদ ল'বলে। নতুন- নতুন কাপোৰ পিন্ধো। নতুন কাপোৰ-চোপোৰ পিন্ধি মানে, অলপ বাহিৰ পা, বাহিৰলৈ ওলাই যাওঁ, ঘূৰা-ফুৰা কৰোঁ। আমাৰ যোনটো ৰিলেটিভ হয়, ৰিলেটিভৰ ঘৰত যাওঁ মানে তেনেকুৱা টাইপৰ মানে। উহুম এ মানে এনেকুৱা মান হয় আৰু পহিলা পইচা। মানে বহুতে নাজানে কিন্তু মানে এইটো মানে বেংগলীৰ এইটো বহুত হেভি মানে এইটো ফেষ্টিভেল হয় আমাৰ। তই ধৰ আকৌ আমাৰ বেংগলী সমাজত আছে টো হেৰি আমাৰ মানে আমাৰ যোনটো ফক চং বুলি কয় যে লোক গান লোক বা ল কগীতৰ কিন্তু মানে বেংগলীত মানে বহুত এটা হেভি এটা স্থান এটা আছে। বোলা লোকগীত নে লোকবিদত আছেনে বেংগ